হেল।
অ',
কি কৰি আছা বন্ধু?
এনে আছো ৰ বহি কি কৰিব অ।
অঁ বাকী খবৰ-চবৰ?
খবৰ, আছো ভালে আছো, তোমাৰ খবৰ কি?
মো খবৰত আছো বেয়া ভ ভালৰ মাজত চলি। ক আৰু কি কবা ইমান দিনৰ পিছত ফোন মাৰছো এক বছৰ পিছত।
অঁ আচ্ছা, পাছত দি কিহেৰে ভাত খালি?
এ আত তাল মাংস দি খাইছো।
মাংস
অ',
বা কত পে লৈলি এ মাংস।
বজাৰৰ পাৰা বজাৰত মাংস পায় পইচা দিলে মাংস পায়। উম, তুমি ফেৰিতে আনা নাগে। ত মাংস আননা খেতিতে লাগে বজাৰ।
উম, তাৰ পিছত অনলি মাংসই না আৰু বেলেগ কিবা আছে?
মাংস আছে দালি আছে চবজি আছে।
আৰু
কোৱা তুমি কোৱা ভালকে কোৱা।
অ আচ্ছা আ চত তুমি কৰ'বাত ঘূুৰাৰ প্লেনিি বনাইছা নে নাই
উম ক'ত যাম ঘূবাৰ।
কবা কবা হ'লেও।
হা।
ক'তবা ফুুৰবা হ'লে অ।
হয় নেকি ঘূৰবা যাম এই তে বিছনা ঘৰতটো চিনি পাৱা চিতাবদ যে আছে
আহ।
তাৰ ঘৰত গ'লে যাম।
অ ভিষ্্মা আহাই ডাতৰ লাটা তাতে।
অহ ভীষ্ম বিষ্মা আছিলিলে যে। তাহাৰ ঘৰত তাৰমানে চিধাবাৰী আমাৰ ঘৰ মানে গোৱালপাৰা হয়তো।
অ আচ্ছা হয় নেকি?
অ চীতাবাাৰীখন কেনেকে ঘূৰি যাব লাগ যাব লাগিব পৰিে
দিনত আমি যে খাদ্্য খাওঁ হা
অ।
দিনত এনে কিমান মান পানী খাব লাগে। জানা কিমান লিটাৰ মান।
হ ৰাতিপুৱা দুই লিটাৰ খাব লাগে
আৰু দিন তাত কিমান খাব লাগে গোটেই টোতেল
অ পুৰা পুৰা পুৰা দিনটো তিনি চাৰি দি তাৰ লিটাৰ। পানীতা খোৱা এটা জৰুৰী আৰু কি অ চাৰি পাঁচ লিটাৰ খোৱাটো জৰুৰী পুৰা আৰ কি।
অ।
অ আৰু লগতে খোৱাৰ এটা নিৰ্দিষ্ট সময় থাকে নহয়।
অ ভাত খাব লাগে এটা মানত ভাত ৰাতিপুৱাই দুপৰীয়া খাব লাগে এ ত বানত হা
আহ।
তাৰ পিছত ৰাতিপুৱা অলপ এ নটা মান খাব লাগে নটা বা চাৰে আঠটালৈকে পিছত খাব লাগে। আৰু চাহ খাব লাগে ৰাতিপুৱা ছয়টা বা সাতটা বজাত
অ আৰু এটা কথাাকি জানানা।
অ।
ৰাতিপুৱাৰ আহাৰ কেতিয়াও বাদ দিব নালাগে আৰু ৰাতিৰ আহাৰ সদায় পাতৰ আৰু শোৱাৰ দুই ঘণ্টা আগতে খাব লাগে বুজি পাইছা।
অ দুই ঘণ্টা আগতে
আহ খোৱাৰ দুই ঘন্টা আগতে ৰাতিৰ অহাৰটো খাব লাগে বুজিপাইছা।
হয়।
ইয়াৰ দ্বাৰা গেছ বা এচিডবোৰ সমস্যাৰ সমাধান হৈ যায় আৰু ন পেটৰ
অ।
অ এতিয়া খাদ্যৰ এটা নিয়ম
অ ভাল দেখোন নহয় আৰু
হা।
নিয়মটো বেয়া নহয় আৰু ভালে আৰু
অ ভালেই।
খৰ নিয়মটো জানিব লাগে কিছুমান নাজানো ন আমি খাব নিয়মো কেনেকে খাব লাগে। তেনেকে কোন টাইমত শুব লাগে কেতিয়া উঠিব লাগে এইবিলাক বস্তু জানিব লাগিব। আমিও যদি নাজানো বেলেগক কেনেকে শিকাম কোৱা।
সেইটোও হয়।
এনে যদি নাজানা তেনোক জ্ঞান কেনেকে দিবা জ্ঞানতটো জাকিব লাগিব।
তাকে যেনেকৈ এখন গাড়ী চলাবলৈ হলে ইন্ধনৰ প্ৰয়োজন হয় ন
অঁ
ঠিক তেনেদৰে আমাৰো শৰীৰক চলাবলৈ খাদ্যৰ প্ৰয়োজন হয়। হয় নে নহয়?
হয়।
অ, আমাক কাম কৰিবলৈ শক্তি দিয়ে। খাদ্যই
উম, উম।
সেনেকুৱাই আৰু কথাটো
অ',
কিন্তু পেট ভৰাই খালে নহব বুজি পাইছা কিন্তু পেট ভৰাই খালে নহব আমি কি খাইছোঁ সেইটো আচল কথা।
অ', এইটো পজি পন কৰিব।
অ,
পিছত তুমি দূৰত কৰ'বা ফুৰিবলৈ যোৱা যাবা নেকি কেতিয়াবা?
অঁ, তুমি যদি যোৱা যাম দে।
অঁ যাম এ অহা মাহত যাম ওলাবি।
হয় নে
অ, পুৰা ভ্ৰমণ কৰিম ন ভূটান চাম বে ন
অ, যাম দে ভূটান ভূটানটো যোৱাই নাই আজি পৰ্য্যন্ত।
অ ভূটানত গ'লে এদিন লাগিব ন ট্ৰেইনত যাম।
অ, কিমান টিকেটৰ কিমান পইচা লাগিব টিকেটৰ পইচা কিমান লাগিব।
টিকেটৰ পইচা ভূটানত দলে লাগিব ট'টেল বিশ হোজাৰ মান নিলে হৈ যাব।
টতেল,
অ, বিশ হোজাৰ মান নিলে হৈ যাব তাতে ঘুৰিম বুদ্ধ আছে ন বুদ্ধ চিনি পাৱ বুদ্ধ
এইন্ধ আহক
আছে নহয় ভূটা
বনাইছিলে।
অহ,
এ বুদ্ধৰ মূৰ্তি আছে ন।
অ চচমা খালে গানটো যে
অ-অ দিন জ্বলে ৰাতি জ্বলে, গান বনাইছিল এটা।
ভুটানতে,
ভূটানটো বনাইছিল না, কেতিয়া লাগিছে নেকি?
নাই যোৱা অহা মাহত যাম বুলি ভাবি আছো তোমাকো লগ ধৰি আছো সেইকাৰণে
অহ-অহ,
পুৰা লজিষ্টিক লৈ যাম ন একেবাৰে বহুত কেইদিন থাকিব লাগিব।
অ',
দুয়োজনে পুৰা ঘূৰি ফুৰি আহিম আৰু নহ।
উম।
উম। একেবাৰে পুৰা খাদ্যয় খাম ঘূৰিম ফুৰিম নেচা আৰু মানে প্ৰাকৃতিক সৌন্দ্য গিলাও চাম ন। পৰ্বত পাহাৰ ভূয়াম সকলো বগান। সকলো চাম আৰু এমাহ দুমাহ থাকিম। এ -এমাহ দুমাহত বহুত কাহিনী হ'ব আমাৰ ন।
অ, বহুত কাহিনী আৰু তুমি ভ তোমাৰ লগত কথা পাতি মোক ভাল লাগিলে আৰু অলপ সময় অ ভালকে কথা পাতিলে মানে ভাল লাগিব।
তাকেই নে কি ক'ব লাগিছো তাতে ঘুৰি ফুৰি ভাল লাগ। অ।
অ আচ্ছা কি কি দাতে কি কি ভাল খানা। পোৱা যায় মানে খানা নাথাকিবে ততে চলিব নোৱাৰা না।
এনে মানে যদি কও এনে এ মানে ঘৰুৱা শাক যেনে যেনিবা আহ খোৱা হয় হা ভূটানত।
অ',
লাই শাক পালেং শাক এইবিলাক। মানে দোকানত পোৱা যায় আৰু না নিৰামিষ
উম,
অ লগতে আৰু যদি মাংস খাব খোজা পাৰা। আজি নিৰামিষ খাব খোজা। দালি লাই শাক পালেং শাক আলু এইবিলাক আছে আৰু ঢেকীয়া কিবা কিবি।
অ',
এইবিলাকে খাব পাৰি আৰু। বেছি দামো নহয় ষাঠিসত্তৰ টকাতে পাই যায় এইবিলাক
হয় নেকি।
উম আৰু মাংস খালে এশ বিশ টকা ল'ব নহ।
অ, এই এ কিটো ঠিক আছে। ইটো কথা অলপ - অলপ পইছত পাতি আছো এটা কথা আছিল না। এই দুতনে তুমি যদি যোৱা ন। মোৰ কাৰণে কিবা লৈ আহিবাচোন তাতে ভাল খাপেষ পায় ন এছ বি আই ভাল। আছে যে ডামৰো
অ।
তাৰ পৰা ভাল খানা পাই ন সত্তৰ টকা ন আশী টকা নয় তুমি যদি গাহৰি মাংস। খ যদি গাহৰি মাংস খাবা যদি ব্ৰইলাৰ মাংস খ যদি ব্ৰইলাৰ মাংস পাবা মে ভাল ফেচেলিটি খাৱা দিয়ে। একেবাৰে আলু ভুজিয় চুজীয়া পাপ। ৰ চাপৰ অ, এই খানাটো মোৰ কাৰণে আন দিবাচোন এদিন।
হ'ব হ'ব মই গ'লে আনিম দে।
পইচাটো মই তোমাক দি দিম দিয়া অ। খাবৰ মন গৈছে মই বহুত দিন আগতে খাইছিলোঁ।
অ, হয় নেকি? মই খোৱাই নাই নহয় মই এইবাৰ গ'লে তোমালৈও লৈ আহিম আৰু মইও খাম।
অ এই খানাটো খ খালে তুমি এইবাৰ খাই।
হ'ব বাৰু খাই চাম বাৰু তুমি কৈছা যেতিয়া হয়।
অ', তাৰ খালা তুমি এাৰ খাবা তুমি বাৰে - বাৰে খাই থাকিবা খাব মন যাব। বাৰে বাৰে বাৰে বাৰ ত খাব মন যায় ভাল লাগিব। টেষ্ট বহুত আছে কিন্তু খানাটোৰ
তেষ্ট বহুত আছে ন ৰান্ধনীও ভাল কি জানি
অ আগতে হয়ত তত কম দাম আছিল চল্লিশ টকা নে পঞ্চঞ্চাশ টকা আছিল অ অলপ দাম বঢ়ছে দেচোন।
বৰ্তমান দাম বাঢ়িছে না
উম যদি গাহৰি মাংস খ গাহৰি মাংস শাক চব্জিও দিব তাতে ভালকে ফেচিলিটি দিব দালি চালি দিয়ে অ দালি দিয়ে দালি কৰি ৰখ সমৰ দালে দিয়।
অ আচ্ছা মই খাই পোৱা নাই ৰ এই তুমি কৈছা এতিয়া এইবাৰ আনিম ৰ তোমালৈ আনিম বয় খাই আহিল।
উম।
সতটোত টকাহে ন
অ বা আশী টকা যাব আৰু কিমান যাব এতিয়া অলপ দাম বঢ়াই ছাগে।
মই মই কেতিয়া খাইছিলো জানা। মই এছ বি আই এটা একাউন্ট অপেনিং কৰি গৈছিলো।
এছ বি আইৰ একাউণ্ট
দুইহেজাৰ চৌবিশত নে তেইশত তাৰপিছত অলপ খান খাই গ'ল ন আজি। কি হ'ব আৰু এজন আছিল ল'ৰা এজন আমাৰ দাদাই দাদা হয়।
আহ
তে সেনেকে আহ গলো মানে কামটো এ কামটোও নহ'ল না ৰখি ৰখি ৰখি ৰখি মানুহ বহুত ভিৰ এ মই আকৌ এৰিতিয়া নাহিলো। কাগজ চাগজ চব হৈছিল আকৌ ৰিটাৰ্ণ আহিলো অহাৰ পিছত এইটো নাই ভাল নালাগে এতিয়া দাদাৰ দোকানত বহি বহি বহি বহি এতিয়াতো বৰষুণ দি আছে ঘৰত যাব নোৱাৰো। বৰষুণ কমিৰ তাৰপিছত দামৰা ইফালে এচ বি কাম সফালে আছিল গ'লো ইয়াত ভাত ক'ত পাই। মানে কিছু এ আৰু সুধো বড়ো মানুহ বিলাক ন অ বাা ব়ো মানু থাকে যে দাদা ইয়াত ভাত ক'ত পায় মোৰ বত বহুত ভোক লাগিলছে ভাল হিন্দু মানুহৰ দোকান আছে নেকি? তে ক'লে অ ত' য অলপ যাই থাক অলপ ভিতৰৰ চাইডে আছে হিন্দুমানান দোকান ভাল খানা খাব এ পাবা মানে ষ্টেট আছে মই চুৰ হয় নেকি গলো যাই যাই যাই যাই দোকান পালো ন দে দেখাই।
হয়।
তাৰপিছত খানা খাব টেষ্ট লাগিলে বহুত ভালেখিনি সেইটোয় আমাৰ মনত থাকিব কিন্তু অ সে সেইটোয়া মনত। থাকিব বাৰুত
অ পিছে তোমালোকৰ মামাহঁতৰ ঘৰ ক'তনো?
তামাহাৰ ঘৰ সেই কাজিৰঙাত
কাজিৰঙাত নেকি তুমি কেতিয়াবা গৈছানে নাই।
মই গৈছো মানে কিন্তু কাজিৰঙাত ঘূৰিব যোৱা নাই।
অ মামাহঁতৰ ঘৰত গৈছা কেইবাৰ গৈছা।
এ দুবাৰমান গৈছো
কি কি অ বহুত দূৰ হয় ন কেইদিন লাগেনে দুদিন
নহয় অ দুদনে লাগে এনেকে ম চ য যাবা ন বাা দুদিন লাগে এনেকে লাগে
ট্ৰেইনত গ'লে আৰু দুদিন দেৰ দিন লাগে ন ট্ৰেইনত
অ
ম তৰ কেইটা মামা আছে তোমালোকৰ? তোমালোকৰ পৰিয়ালৰ পৰিয়ালৰ মামা কেইটা আছে
চাৰিটা-চাৰিটা।
চাৰিটা আৰু তিনিটা ক'ত ক'ত আছেনো
তিনিটা এটা আছে তোমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত
অ আৰু
আৰু এটা আছে আপোনাৰ তোৰ চিধাবাৰী পাৰ্ট ওৱান কয় যে। চিতাবাৰী বুলি বাগাইত চিতাবাৰী তাৰ পাছে এটা আৰু এটাৰ এই অৰুণাচলত